হেল্ল' অ কি কৰিছ? হেল্ল' মইও এনে আছো। মোৰ মাতটো ভালকে আহিছে নে? কিবা আও চ আহিছে নেকি বাহিৰৰ নাই বৰষুণ দি আছা মানে বৰষুণ দি আছ ৰবা দেই এতিয়া। এতিয়া আহিছে নেকি
এতিয়া অঁ আহিছে আহিছে এতিয়া আহিবানে তোমাৰ ভইচটা আহিছে ক্লিয়াৰলি
অলপ আহিছে নে বেছি আহিছে?
বেছি আহিছে মানে তোৰ ভইচটো ক্লিয়াৰলি আহিছে বাৰু ততে বেকগ্ৰাউণ্ড চাউড হোৱা নাইয়া।
উম উম
আমাৰ ইয়াত ৰদত ৰদ দ আছে আমাৰ বতৰ ইয়াত মানে বৰষুণ দিয়া নাই বাৰু গৰম মানে দৰত দাছে
আমাৰ ফালেেতো বৰষুণ দি আছে উম উম
আচ্ছা হ
তিকে ভাত পানী খালে নে নাই?
আৰু খালো বাৰু ব বৰ্তমান
অঁ
ম আচ্ছা কত আছে এতিয়া ঘৰতে আছো ন আচা
উম
গ অঁ
এই ভালেই হয় কৰ'বাত ফুৰিব যাম বুলি ভাবিছো যাবা নেকি
যাম কেলে ন যাব যাম উ উ অঁ যাবতো লাগিব যাম বাৰু। সোনকালে গলে মানে এতিয়াতো এইটো মাহত গৰম বন্ধ দিব আহ। ক'লে বালে মানে জেগাতটো কিবা মানে অ দই নি আহ তেতিয়াতো গৰম বন্ধ দিব তেতিয়া প্ৰিয় হ'ব মানে এমাহ মমান
অ জুলাই মা
হ যোৱা জেগাতটো আপোনাৰ কিবা
শ্বিলং চাইডে যাবা নেকি?
আহ সেইটো চাইডতো বিয়া নহয় বাৰু ভালেই
অঁ।
হম। লে নহব আমাৰ কাৰণে মানে কিবা যোৱাৰ কাৰণে কিবা টিম এ কিবা কৰিব লাগিব আহ হেল্ল,
সেইটোক
এতিয়া শুনিছানে‌?
অ' এতিয়া শুনিছোঁ।
অলপ তোমাৰ নেটৱৰ্ক, ডিষ্টাৰ্ব হৈছে, মানে।
অ' ৰ'বা দেই। এতিয়া শুনিছা?
অ'হ হেল্ল'?
অ'হ!
হেল্ল'? এতিয়া শুনিলি নে? হেল্ল'?